কি কৰিছা?
আছো ৰ'বা এনেই, এ জাষ্ট এইমাত্ৰ চাহ খালো, তুমি কি কৰিছা?
ময়ো আছো ৰ'বা, মই চাহ খালো।
অ', বাকী বতৰ কেনেকুৱা সেইফালে আজি?
অ', আজি দিনত মানে বহুত বৰষুণ দিছিলে। বাৰটা মান বজাত। বাৰটা মান বজালেকে। বহুত মানে এ ফ এই দিছিলে ডাঙৰ কে দিছি খোলা তাৰপিছত তাৰপিছতে আকৌ অকন অকন ৰ'দ দিলে। এতিয়া আকৌ চিকি মিকি দি আছে।
অঁ বতৰটো ঠাণ্ডা মানে, আমাৰ ফালেও দিনত বৰষুণে দিছে বাৰু ৰ'দ দিয়া নাই কিন্তু ইমান ডাঙৰ নহয় আৰু অলপ অলপকে দি আছিলে।
বতৰটো ইমান ঠাণ্ডা নহয়। ৰ'দ বৰষুণ দিয়াৰ পিছত যে ৰ'দ দিলে বহুত গৰম।
অ ইমান ঠাণ্ডা পৰা নাই বাৰু বৰষুণ দিয়াৰ পিছতে ৰ'দ দি দিয়ে আৰু সেইকাৰণে গৰম লাগে।
উম কিন্তু এই তই অ হ'লেও অন বাৰতকে বহুত গৰম পৰা নাই, অন বাৰ এইটো টাইমত ইমান গৰম পৰে ন?
এ নকবা আৰু গৰম বুলি কলে ভয় লাগে, অ এতিয়ালৈকে সিমান এটা পৰা নাই বাৰু কিন্তু জুলাই মাহলৈকে আৰু কি বা হয়।
কিন্তু যোৱাবাৰ ধৰা ৰোজা ৰোজাৰ টাইমত বা হেৰি টাইমত কেনেকুৱা গৰম ন? এইবাৰ কিন্তু ঠাণ্ডাতে গ'ল, মানুহখিনিয়ে ঠাণ্ডাই পালে।
ক বহুত দিন বৰষুণ দিছিলে তোমাৰ। এসপ্তাহৰো বেছি! সময় দিছিলে। উম
এইবাৰ কিন্তু বৰষুণতটো দিছে কিন্তু আমাৰ ফালেতো ভালে গুৱাহাটীত দেখিছা নহয় অ এজাক বৰষুণ দিলে বানপানী
অ সেইটোৱে সেই অ তোমাৰ ৰাতিটো যদি বৰষুণ দিয়ে তেনেহলে পিছদিনা আমাৰ স্কুল কলেজ বন্ধই হৈ যায় ইমান মানে তোমাৰ বানপানী হয় কোনো ফালে যাব নোৱাৰি আৰু
উম আৰু ফ্লাই এবাৰ কেইখন বনাইটো শেষ কৰি দিছে
ন সেইটো সেইটো কাৰণেই মেইন বাকী মানে তোমাৰ গোটেই পানীবোৰ জমা হৈ যায় নামি আহি পিনে তেনেকে দুদিন বৰষুণ দিওঁতে আমাৰ একজামো কেচেল হৈছিলে এই বৰষুণৰ কাৰণে বানপানী হৈ যায় পিছদিনা
উম
তেনেকেই আৰু আজিকালি তোমাৰ মানে বতৰৰ কথা কব ধৰিবই নোৱাৰি হঠাতে বৰষুণ দিয়ে হঠাতে ৰ'দ
আৰু গছ বিলাকো কাটিলা গছ বিলাকো কাটলা কাটিলে নহয় দীঘলী পুখুৰী গছ কেইডাল বা আছে ন নাই এতিয়া
দীঘলী পুখুৰীত তোমাৰ কেইডালমান কাটিছে কিন্তু তথাপিও আছে এ এতিয়া সিমান নোহোৱা নহয় বাৰু কিন্তু সেই তোমাৰ দীপৰ বিলৰে গোটেইবোৰ গছ কাটি দিছিলে
অ নতুনকে কিবা ট্ৰেইনৰ কাৰণে
অ হয় ট্ৰেইনৰ ওপৰতদি ৰাস্তা বনাব তেনেকে মানে ব্ৰিজৰ দৰে কৰি পিনে
উম
গোটেইবোৰ গছ কাটি দিছে সেইকাৰণেতো তোমাৰ এতিয়া মানে পৰিৱেশৰ যিটো আমাৰ অঁঁ সন্তুলনতটো কমি গৈছে মানে ঠিক নহয় আৰু কি টাইমত কি হৈ যায় একেবাৰে গৰমৰ টাইমত বৰষুণ দিয়ে কি কৰে
অ মই দেখিছো দীপৰ বিলত গছ কটা কাটিয়ে আছে কিন্তু মনে মনে আৰু যাদৱ পায়ঙে গছ য়ে আছে যাদৱ পায়েঙৰো যে কেইদিন মান আগত যে জুই লগা দি লগাই দিছিলে
অ সেইটোয়েতো আৰু কোনে বা কৰিছিলে নাজানো আৰু
অঁ সেইবিলাকো কেনেকুৱা ধৰণৰ মানুহ হব লাগিব
তাকেইেতো গছ গছনি কাটি পিনে কি পায় নাজানো আৰু নিজৰ মানে বিপদ নিজে মাতি আনিছে এইবোৰ কৰি কিনে
উম
ভৱিষ্যতৰ কথা নাভাবি এইবোৰ কৰি থাকে
অ মানে একোৱে ৰখা নাই এতিয়া চব মানে লাহে লাহে কৰি আছে আৰু মনে মনে কৰি আছে মানুহেও গম পোৱা নাই এইফালে খোপা গছ বিলাক ৰুইছে আজিকালি আত্মসহায়খ গোটকো গছ ৰুব দিয়ে
অ তেনেকে গছ ৰুব দিয়ে এডাল দুডাল আত্মসহায়ক গোটক আৰু তোমাৰ এইফালে গছ কাটিয়ে থাকে তোমাৰ দীপৰ বিলত কিমান দুশ ডালতকেও নে বেছি গছ কাটিছে
অ
কিমান যে মানে কিমান সেউজীয়া জাগা খিনি একেবাৰে খৰাং কৰি দিলে একোৱেই নাই মানে এতিয়া তোমাৰ
মানে চবকে সেই লাগে এতিয়া সিহঁতে বা কি কৰিম বুলি ভাবছে নিজৰ লৰা ছোৱালীখিনিক বাহিৰত পঠাই দিছে দিকেনে বেলেগে যেনেকে মৰা মৰ আৰু
এতিয়া মানে
বাহিৰতো নিজৰ ঘৰৰ গছ কাটিবৰ কাৰণেও পাৰ্মিচন লব লাগে।
অঁ হয় বাৰু।
আমাৰ ইয়াতহে।
আমাৰ ইয়াতে চব। চোৰাং কৰি কিমান যে গছ কাটে। গমেই নাপায়।
তুমি বাহিৰত চাবা চেন্নাইৰ। অ হাইদৰাবাদ। যিকোনো জেগাত গ'লে কি ধুনীয়া ধুনীয়া নিম গছ হেৰি কেনেকুৱা বৰ নিম গছ একদম। চাঁয়ে পাই থাকে আৰু গছ। বিলাক কিমান গছ আছে। আৰু সেইবিলাক গছ বোলে কাটিবৰ কাৰণে। চৰকাৰৰ পাৰ্মিচন লব লাগে। কিন্তু আমাৰতো ঘৰৰ গছ কেইডাল কাটিয়ে থাকে। আৰু ডাঙৰ গছ বোলে ঘৰৰ কাষত। ৰাখিব নাপায় সেনেকেও গছ কাটে আধা।
আমাৰো এতিয়া মানে ৰাস্তাটো পাককা কৰিছে। আমি যত থাকো সেই ৰাস্তা পাককা কৰাৰ নামতে তোমাৰ উ মানে প্ৰায় ভাগ গছ কাটিয়ে দিলে। এতিয়া মানে আমাৰ এইখিনি জেগাত ইমান। গৰম হৈছে মানে, নাই তোমাৰ দিনত থাকিবই নোৱাৰি যদি ৰ'দ দিয়ে। কি কৰিম আৰু। এতিয়া তোমাৰ কেৰেলা সেইবিলাকত মানে চবফালে তোমাৰ চাৰিওফালে সেউজ এতিয়া গছ গছনিয়ে আৰু ইমান ধুনীয়া তাত পৰিৱেশ আমাৰ ইয়াতে আৰু আৰু গুৱাহাটীতো কবই নালাগে ঠে মানে ঠেক জনবসতি একেবাৰে গৰমত মানুহ থাকিব নোৱাৰে আৰু
একডাল গছো নাই।
অঁ
এবাৰ বনাই- বনাই, এতিয়া ঘৰ বিলাকৰ ভিতৰত সেই কিবা কিবি কিনি আনা গাছ বিলাক হৈছে
উম তোমাৰ গুৱাহাটী, অ।
কোৱাছোন।
সেই গুৱাহাটীততো তোমাৰ এই ফ্লেটত থকা মানুহবোৰে তেনেকে তাপতে গছ ৰুই পিনে মানে সৰু-সৰু গছৰ পুলিবোৰ তেনেকে ৰুৱে, বাকী তোমাৰ গুৱাহাটীত ডাঙৰ গছ তুমি দেখিবলৈ নাপাবাই ক'তো।
উম খালে বহুত প্ৰব্লেম হয়। উম উম
সেইয়ে আৰু সেইবোৰৰ কাৰণে মানে মানুহে নিজৰ বিপদ নিজে মাতি আনিছে, এতিয়া গছবোৰ কাটি কিনে ভৱিষ্যতলৈ আহ আৰু কিমান মানে গৰমৰ প্ৰভাৱতটো বেছি হ'ব সেইয়া মানে মানুহবোৰে উপলব্ধি নক
কৰে কোনেও নকৰে, চবে মানে উম ভাষন বিলাকতহে কয় গছ ৰুব লাগে কিবা কৰিব লাগে, কিন্তু পাচ মুহুৰ্ততে মানে সেই গছ ডাল কাটি থৈ গুচি আহে।
উম সেইয়ে আৰু তোমাৰ অঁ, নেতাবোৰৰতো ডাঙৰ ডাঙৰ কথাই বাকী মানে পিছতো পাহৰিয়ে যায় ইলেকশচনত জিকাৰ পিছত এনে এনে সেইবোৰ কয় আৰু।
অঁ এনেই এইবিলাক বাপৰে আৰু অঁ এই যে আত্মসহায়ক গোটৰ, চবকে দ পইচাও দিয়ে বোলে গছ পুলি ৰোৱাৰ নামত।
অঁ, সেইটোতো মইও শুনিছো যিহেতু আমাৰ মাও আছে এনেকুৱা গ মানে গোটত। যে গছ পুলি ৰোৱাৰ নামত বোলে পইচা দিব, কিন্তু পইচাটো কি এতিয়া ক'ব নোৱাৰো আৰু। দিয়া নাই কিন্তু।
সেই গছ পুলিখিনি ডা মৰ বা হয় না নহয়। ছাগলীয়ে খাই আহে কিজানী।
এইটোতো এনে। তোমাৰ ফটো উঠাই কিনে দেখাবৰ কাৰণেহে গছ। পুলি তটো ৰোৱা যায় বাকী তোমাৰ এক। একো পৰিবেশৰ কথা ভাবি সেইটো গছ পুলি নৰুোৱে। কাৰণ বছৰৰ আধা দিনে তোমাৰ গছ পুলিবোৰ গছবোৰ ডাঙৰ ডাঙৰ কাটি পেলাই। আৰু অকল বিশ্ব পৰিৱেশ। দিনা এডাল বা দুডাল গছ ৰুই কি হব।
উম অ পাঁচ জুনতটো কিন্তু ঠিকেই হেৰি। কৰে চবে ৰুব বাপে। ফটো উঠি। অ হেৰিত লৈ লৈ। গাড়ীত লৈ লৈ যাই যাই দেৰি কৰে। গছ পুলি ৰুৱে।
সেইয়াই আৰু তোমাৰ। আজিকালি সেনেকুৱাই যুগ পৰিছে যে মানে দেখুৱাই আৰু মানে এ নিজৰ মনৰ পৰা সেইবোৰ নহয় দেখাব। কাৰণে আৰু এইবিলাক কৰে ফটো উঠাই ফটো দিয়ে।
উম এ একদম দুখ লগা কথা যে এ মানে যাদৱ পায়ঙি ইমান গছ ৰুই আছে। সেই কা কাঠনিখনত মূলাই কাঠনিখনত কোনে জুই লগাই দিব লাগে বাৰু কিমান বেয়া মানসিকতা মানে।
সেইটোতো তাকেইেতো কিমান কষ্ট কৰি মানুহ এজনে এডাল এডাল গছ ৰুই ইমান ডাঙৰ মানে উ হাবি এখন কৰিছিলে। সেইখনৰ কাৰণে কিমান তাৰে আশা মানে কাষৰ জোগা বিলাক চাগে সুৰক্ষিত হৈ আছিলে। মানে গৰমৰ প্ৰকোপৰ পৰা। বা যিয়ে নহওক কিন্তু এতিয়া সেইবোৰ কোনে বা কৰিছে নাজানো আৰু কাৰো বা কি মানুহবোৰ মানে কি ভাবি কি কাম কৰে নাজানো।
নিজৰ নিজৰ লাভৰ কাৰণে। বহুতে কৈ আছে। কোনবাই ভয় খুৱাবৰ কাৰণেও কৰে বোলে। যাতে মানে তাৰ পৰা গুচি আহে মানে নিজৰ ফেক্টৰী চেক্টৰ বনাব পাৰে তেনেকেও মানে হেৰি। ভয় খুৱাব বিচাৰিছে বুলিও কৈছে। বহুতে এতিয়ালৈকেতো ধৰাই পৰা। শুনা নাই মই বাতৰিত কিন্তু কোনে জুই লগালে। উম বহুত দিনে হ'ল
তাকেতো এতিয়া আজিকালিো মানুহবোৰ সেইয়ে ন নিজৰ লাভৰ বাবে এতিয়া যদি জানি বুজি সেইবিলাক কিবা কৰিছে তেনেহলে যদি ধৰা দিয়া নাই তেনেহলে কিবা এনেকে চৰকাৰৰ হাত থকাৰ দৰে আৰু জানি বুজি মানে।
উম আজিকালিতো আৰু একো কথাই নাই ৰাস্তা বনাব লাগে গছ কাটি দিয়ে ঘৰটো বনাব লাগে গছডাল কাটি দিয়ে তেনেকুৱা হৈ গৈছে।
কাটিলে তোমাৰ বাকী কাম বোৰ হয় আৰু গছ থাকিলে মানে নোৱাৰি আৰু।
উম গছডাল থাকিলে মানে উ নাথাকে কাটি দিলে উন্নয়ন হ'ব মানে গছ নহ'লে নহয়।
আগতে তোমাৰ অ আগতে আমাৰ গুৱাহীৰ পৰা তোমাৰ জালুকবাৰীলৈকে যোৱা সেইখিনিত গোতেই মাজে মাজে কিমান গছ আছিলে, এতিয়া তোমাৰ ফ্লাই অভাৰ বনাই এডালো গছ নাই চব কাটি পেলাইছে।
চাৰিফালে ধূলি
একেবাৰে আৰু মানে ফ্লাই অভাৰ কেইখনেই মেইন আৰু তাতে তুমি গছ গছনি একো নোপোৱা।
উম তাকে দিয়া তেতিয়া হ'লে।
অ বিয়া পিছত আৰু এদিন
কথা পাতিম দিয়া অ দিয়া ৰাখিছো দিয়া উম।